হেৰি এনে আছোঁ ওচৰৰ মানুহে তাৰমানে কঁঠাল ভাঙিছিলে তাকে দিলে। সেই তাকে হেৰি উম তাকে খোৱা নাই বাৰু সেয়ে থৈ দিছোঁ তাকে।
অ অ অ অ অ অ হ
ৰাতিৰ কাৰণে অলপ পিছত যোগাৰ কৰিব লাগিব আৰু কিবা কিবি তেনেকে।
অ অ কৰিম। মই আম আৰো কঁঠাল কাটিছে মায়ে। মইটো নাখাওঁ গৰমত। অ আৰু বেয়া লাগে কিবা খাই।
মই কঁঠালতটো ভাল পাওঁ কিন্তু গৰমত গৰমত উঠাই দিয়ে নহয় সেই কাৰণে অলপ পৰ্বলেম হয়। আৰু মই মানে কোনটোক কেনেকে। পাউ যা নাইনিক কে নহয় মানে চেকি চেকি লওঁ এখন হেৰি চেলনেৰে চেকি পেলাই সেইটো কে যে উঠাই সেইটো তাৰ মানে গাখীৰেৰে সানি সেনেকেহে খাওঁ চিৰা বা ভাতেৰে সেনেকে খাওঁ অ তাতে ক্ৰীমো লৈ লওঁ সেনেকে খাওঁ আমি কিন্তু এই যে কিছুমানে এনে খাই দিয়ে সেইটো মই নাখাওঁ তাৰমানে সেনেকে এ সেয়া আৰু কিছুমানে বেয়া পাই জানোঁ মই এ আৰু মোৰ তাত আছে দাদা হেই বহুত আছে এই গুটি বিলাক এ চবজিত।
অ গুটি সেই ভাল লাগে আহ মই গুটি ভাল পাওঁ মই কঠালহে বেয়া পাওঁ আগৰ পৰাই ন আৰু দালি দি দালি দি কিনেও ভাল লাগে। কঁঠালৰ এনেও ফ্ৰাই কৰি কিনে নিমখ দি খাবাচোন বঢ়িয়া লাগে।
অ ভাল লাগে
আমাৰ মায়ে কৰি বহুত ভাল লাগে তেলত ফ্ৰাই কৰি। নিমখ দি দিলে বহুত ভাল লাগে। বা সেনেকে খাই ভালকে।
আহ হা
সেনেকে খায়ে ভাল।
সেনেকে খাই ভাল লাগে অ মই সেনেকে খোৱা নাই বাৰু মই। খাই পাইছোঁ বাকী ফ্ৰাই কৰি খাই পোৱা নাই।
অ সেইটোও ভাল লাগে। চৰ নিচিনা লাগে অ উম
আজিকালি কঁঠালৰ গুটি দোকানতো কিনিব পাই কিন্তু মোক ঘিণ লাগে আনিব দেই কাৰ বা ক' পৰা মানে অ মোৰ বহুত ঘিন লাগে মানে নিজৰতো বেলেগ হয় ন নিজৰ ঘৰৰ সেইটো বেলেগ হয়‌। মই বহুত কঁঠাল‌ আনিলোঁ এইবাৰ আনি পেলাই, খাই পেলাই গুটিবিলাক থওঁ হে একদম মোৰ লৈ লৈ চবে গুচি যায়। মোৰ বা আহিলে বাই কৈয়ে মই লৈ যাও মোৰ বান্ধৱী আহিল সিহত সি অ অ মোৰ বান্ধৱী সিদিনা আহিছে এই গুটি কেইটা লৈ যাওঁ বোলে লৈ যাম বোলে নে নে দোকানৰ পৰা ঘিণ কৰে স গোটেই বিলাকে এনেকে অ এতিয়া আৰু আছে মই হেৰি কৰিম ৰবা দালিত দি পেলাই সেনেকে সানি মজা লাগে খাই সেই আৰু অ চবজী দিলে ভাল লাগে মই ভাল পাওঁ। তেনেকেই দিলে। অ চিজনত খাই ভাল লাগে অ অ বহুত আনিলো এইবাৰ কঠাল মোৰ খালে আমাৰ ঘৰত খাই চবেই হা কিন্তু মানে মোৰ বাও খাই দেউতাও খায় কিন্তু দেউতা বা কথা ন কম মানে কোনো ভাঙিবই ইচ্ছা নকৰে, মই মানে আনি পেলাই ডাঙৰ আনো আনি পেলাই মইতো ইমান নাখাও দিয়াচোন ভাঙি পেলাই মানে মই ভিন্দহত ভিন্দহঁতৰ ঘৰত আছে মই একদম এসোপাহ সিহঁতকো দি পঠাও কোনো নাভাঙে যে সেইদিনা আনি এক হেৰি পেলাই এক ভৰ্তি সিহঁতক দি পঠাইছো ভিনদৌ আছে। শাহুমা আছে বাইদেউ আছে দি দিলো তাৰপিছত আমাৰ আমাৰ আকৌ এইফালে দু দুটা মানুহে গোটেই বেছি ৰখা নাই আৰু সেই তেনেকেই আৰু মই চবকে দি দিওঁ মানে বনাই খৰি নহ'লে বেয়া হৈ যায় যে সেই তেনেকে আৰু অ বেয়া হৈ যায়। অঁ ভালেই দিয়া তোমালোকৰ নিজৰ ঘৰৰ বস্তু হলে ভাল হয় উম তাৰমানে কি জানানে যাৰে থাকে সি নাখায় কিয় নাজানো এইটো হয়
হয় দিয়া উম চবকে দিয়া আমাৰ শাহু মাই চবকে ভগাই দিয়ে গাঁৱত যিমান মানুহ আছে চবৰে আছে দিয়াচোন ঘৰে ঘৰে
আছে আছে
মানে আমি আমাৰ কেনেকুৱা ঘৰত যি বস্তু লাগে সবকে ভগাই দিয়ে চবকে ভগাই দিয়ে এনেকুৱা থাকিলেও বস্তু দিয়ে আৰু উম। যে ইমান তো খাব নোৱাৰি নহয় হয় নে নহয়? আৰু কেঁচা কঁঠালৰ চব্জি খোৱা নে?
কেঁচা কঁঠালৰ চব্জি। অ খাওঁ কিন্তু মই না মই নবনাও দেই। মই বহুত টান পাওঁ। এই কিবা কিবি হেৰি খন মই এইবিলাক কিবা কিবি এইবিলাক একবাৰেই বনাইছিলো। তাৰ মানে মই কাটা নাই। এই দোকানত যে কাটি কাটি বিক্ৰী কৰে। আনি পেলাই বনালোঁ গোটেই তিতা তিতা লাগিছে। তাৰমানে বাকলি বাকলি চাগে বেছি গুচোৱা নাছিলে নেকি? সিহঁতে সেইকাৰণে। কিন্তু মই খাই মস্তি পাওঁ। মোৰ বা বনাই দিয়ে। মই টাউন পাইয়ে হাতত এইবিলাক লাগে যে। মোৰ বা বনাই দিয়ে আনো যে। বা অ কিন্তু সময় লাগে তেতিয়া অলপ বনাবলৈ হয় নে? সময় লাগে। অ অ। তাই বনাই অ। মই তাৰমানে নাজানিলো। মই তাৰমানে দোকানৰ পৰা কাটি দিছে সিহঁতে। সিহঁতে আৰু মানে পইচা, পইচাৰ কাৰণে সিহঁতে বাকলিটো কমকে পেলালে। আনি পেলাই মই বনালো তিতা তিতা লাগিছে। মই বোলো তই বনাবি আজিৰ পৰা মানে কাটা কাটা আনিব নালাগে। এনে এনে কঁঠালৰ কঁঠালটো আনিব লাগে।
অ নিজে কাটাটো বেলেগ হয় না। নিজে কাটিলে গম পাই আজি কোনটো বস্তু কি কেনেকে কাটিব লাগে হয়
তাই মানে কৰে ন ইমান ধুনীয়া লাগে খাই পেলাই।
অ অ। আমাৰ মায়ে বহুত টেষ্টি বনাই। মচলা চচলা দি কেনে ঘৰত মায়ে বহুত টেষ্টিকে বনায়। উম। অ। মই বহুত ভাল পাও আমাৰ মায়ে বনালে বহুত ভাল পাওঁ। আমাৰ কিন্তু আমাৰ ঘৰত যে কঁঠালতটো আছে নহয়। চব্জি খোৱা কথা নহয়। অকল পকিলেহে খাব পাৰা কঁঠাল। কিন্তু কিছুমান থাকে যে। নোৱাৰি নোৱাৰি নোৱাৰি নোৱাৰি। কেনেকুৱা লাগে জানা আঠা আঠা লাগে। চব্জি মানে টো যদি চব্জিও বনোৱা। সেইটো আঠা আঠাই পাবা।
অ আচ্ছা। মই জনা নাছিলো মই ভাবিছোঁ চবেই কোমলিতে চব্জি খাব পাৰি নেকি অ।
চব্জিৰ কঁঠাল বেলেগে থাকে। আমাৰ ওচৰত এক ঘৰ আছে। আমাৰ অ ৰাস্তা পাৰতে এক ঘৰ আছে হা। ইহঁতৰ চব্জিও খাব পাৰি কঁঠাল দিলে ইমান টেষ্ট নহয়। এহঁতৰ কঁঠালটো কিয় চব্জি খোৱা কঠাল যে
অ তোমালোকে এক্সচেঞ্জ কৰাই ল'বা। তোমালোকে তাত
কোৱা গম পাইছো না বহুত চিপেৰা মানুহ কনজুজ থাকে নহয়।
নহয় সিহঁতৰ পৰা তোমালোকে লবা। তোমালোকৰ পকা কঠালি সিহঁতক দিবা। একে হৈ গ'ল।
আমাৰ পৰা লৈ যায় ইহঁতে। কিন্তু ইহঁতৰ বস্তু নিদিয়ে তেনেকুৱা। অ ইহঁতৰ মানে ইহঁতৰো চব বস্তু লাগে কিন্তু আমাৰ বস্তু লোভ কৰি থাকে। কিন্তু আমাৰ মায়ে দিয়ে দি ইহঁতক। যি খাও শাওমাই দিয়ে চব বস্তু। তথাপি ইহঁতে মানে একো দিব নিবিচাৰে। ছজনা ইহঁতৰ মানে গছ ভৰ্তি হৈ থাকে ছজনা। ছজনা দি গছ ভৰ্তি হৈ যায়। কাকো নভগায় ইহঁতে। অকলে খায়। কিন্তু ইমান ৰৈ থাকে গছত লাষ্টত বুঢ়া হৈ বেয়া হৈ যায়। শুকাই যায় তথাপিও ক কাকো নিদিয়ে সিহঁতে।
অহ। কিয় বা তেনেকুৱা কৰে? অহ
মোৰ হাজবেণ্ডে এবাৰ মানে পাৰিবৰ কাৰণে মাতিছিলে মোৰ হাজবেণ্ডক তাৰ পিছত ময়ে ক'লো যে এটা কথা আমাকো দিবাচোন দাদা মই এনেকে কলো তাৰ পিছত কৈছে? হ'ব দিয়া তাৰপিছত আমাৰ সি লৈ আহিছিলে মই সেইটো কঁঠালেৰে চব্জি বনাই ইমান মানে খাই। তেষ্টি লাগছে মানে চিম্পল কে বনাইছো তথাপিও মানে কঁঠালৰ এটা টৈষ্ট থাকে নহয় অহ বহুত টেষ্টি লাগিছে সেইটো চব্জি খোৱা কঁঠালে।
উম হয় দিয়া ভাল লাগে তেনেকে খাই উম।
কিন্তু আমাৰ গছৰটো আমাৰ গছৰ ইয়াতে আনি। ছিলো আমাৰ মাক তাতে লৈ আহিছিলে আমাৰ মায়ে মই কৈছো ম তই বনা তই বনালে বহুত। ভাল লাগে তাৰপাছত আমাৰ মায়ে বতাইছিলে কিন্তু যিটো কঠাল আমাক। চব্জি খোৱাৰ কথাল নহয় যে একো টেষ্ট নালাগিব?
অ হয় দিয়া।
বনাইছে ত।
উম অ মই আজিহে গম পালো কথাটো জানা নাছিলো উম। মই এই কথাটো জানা নাছিলো আজি গম পালো।
অ কিন্তু আমাৰ কথাৰ। শিকিলে বহুত মিঠা বহুত টেষ্টি চবে ভাল পায়।
অ
কোৱা নাই সেইটো বেলেগ কথা কিন্তু চবে কয় নহয় যে তহতৰ কঁঠালটো বহুত ষ্ট। লাগে পকিলে খোৱা কথাল আমাৰ।
হয় হয় আৰু এটা কঠাল আছে অলপ কিবা হেৰি। যে দাঁত পকিলেও দাঁত দাঁত হৈ থাকে যে হয়নে। এটা কঁঠাল আছে দত দাঁত হৈ থাকে এইটো মই বেয়া নাপাও বাৰু হেৰিটো। মানে এই তোমাৰ ফল মূল প্ৰসাদটো দিয়ে এইটো।
অহ', অহ', সেইটো -সেইটো টেষ্টটো অলপ কম থাকে তুমি নিজে খাই চাবাচোন গম পাবা। হয় নে নহয় ঠাই পাইছাই চাগে সেইটো কম থাকে কিন্তু আমাৰ যোনটো কথা সেই টো চব্জি খোৱা কথা।
অহ, আচ্ছা অহ।
তাকে নহয় এইটো চব্জি খোৱা কথা অ',। আৰু ভাঙিলে গম পাবা যোনটো মানে কেনেকে বুজাম তোমাক বুজাব নোৱাৰিম আৰু ভাঙিলে গম পাই যে সেইটো চব চব্জি খোৱা কঁঠাল এইটো পকিলে খোৱা কঁঠাল।
গম পাইছো টান টানে হৈ থাকে উম এইটো তোমাৰ পৰা তোমাৰ পুৰা পকি যায় তাৰমানে। সেনেকা হৈ থাকে অহ গম পাইছো। কিন্তু সেইটো পকিলে মই বেয়া নাপাও টান- টান হৈ থাকে যে মই বেয়া নাপাও তাৰ। মানে?
অহ, কিন্তু খালি মিঠাটো কম থাকে অহ যোনে মিঠা কমকে খাই সিহঁতৰ কাৰণে ভাল দিয়াচোন।
সেইকাৰণে ভাল আৰু অ' কিন্তু আজিকালি দোকানত কাটি- কাটিও বিক্ৰী কৰে কিন্তু মই নানো কিয় জানানে কাটিলে তোমাৰ কঁঠালৰ ভিতৰত কিমান ধূলি বালি লাগি যায় হয় নে নহয়। তাৰমানে এটা কঁঠাল চাৰি ভাগ কৰি বিক্ৰী কৰে কিন্তু তাতেতো কিমান ৰাস্তা ধূলি বালি লাগি থাকে মোক নানো আন - আনিলে এটা আনো একেলেগে অ', এটা লৈ আহো। তেনেকে উম ঘৰৰ কথা বেলেগ দিয়াচোন অ' ঘৰত আমি ভালকে থৈ দিওঁ ন' এটো। উম, হয় দিয়া।
হেইকাৰণে বাহিৰৰ পৰা আনিব ইচ্ছাও নাযায় আমিতো নানো দিয়াছোন।
অহ, মই বাহিৰৰ পৰা মই মানে আমি আনো কিন্তু আমি গোটাকে আনো আৰু গোটাকে এটা লৈ আহোঁ।
অ', অ',
আমি চ' আমিতো চবে বাহিৰৰ পৰাই আনি দিয়াচোন পচলা পাতি খোৱা নে নাই পচলা?
পচলা অ খাওঁ অ অ অ অ আমাৰ খাওঁ। মাই কৰে কলপচলা
মই কলপচলা বহুত বাৰ কিন্তু মিহি মিহিকে কাটি কাতিব লাগে ন উম।
দিয়া ৰ'বা মাইনা উঠিছে হা